অ শুনিছা নে!
হেল্লো' অ শুনিছো শুনিছো শুনিছো কি কৰি আছা বন্ধু,?
নাই মই এনেই বহি আছো এতিয়া নাই। তুমি।
নাই মই অলপ বাহিৰৰ পৰা আহিছিলো আৰু ভাগৰ লাগি আছিলে নে বহি আছো আৰু।
অ। এ সেনেকয়ে ভাগৰ মানে ভাগৰ তো এইখিনি আজিকালি বহুত হোৱা দেখা বহুত হৈ আছে। চেৰমা।
অ গৰম খন বহুত হৈ আছে ন সেইকাৰণে মানে একো কৰিব নাথ। এইটো মানে কৰিব থাকা নহয় এইকাণে মানে ভাগৰ লাগে কাৰণ বহি আছো। মৰাই নাই অ ক'ত বাৰ যাব নেকি আজি।
আজি নাই যাম বুলি ভবা নাই ভবা নাই মানে ভবা গধূলি বিলালৈ যাম আৰু এনে এপাক ফুৰিবলৈ।
অ ভাবিছো মই অলপ ভাবিছো অলপ অলপ কাম বহুত আছে না। এতিয়া অলপ ওলাম আৰু এক ঘণ্টাৰ পিছত অলপমান আৰাম কৰিম এনেকে এক ঘণ্টাৰ পিছত ওলাম আৰু। কামবোৰ আছে অলমান।
অলাবা আৰু চে উম। ভাত মই খালো অলপ আগত তুমি খালা।
এ খোৱা নাই মইয়ো খাম আৰু এদিনা।
ওম।
হা কেনেকুৱা আছে খবৰ বিলাক।
খবৰ আছো আৰু ভালদৰে ভালে এ আৰু কিনো আৰু গৰম বন্ধ চলি আছে। কলো যাব পৰা নাই আৰু সেই বেয়া ম। মা দেউতা আছে আৰু ঠিকে মানে দেউতা কামত গল আজি। মায়ে ঘৰতে আছে আৰু তোমাৰ কি খবৰ
অ ভালে আছে চবে
মা দেউতা
অ ভালে আছে চবে। অ উম। তোৱা তোমাৰ মানে কি মানে তুমি কি অকল ল'ৰা না আছে দাদা দাদা ভন্টি আছে।
নাই নাই মই মো মোৰ দাদা আছে দাদা আছে মানে দাদটোই গুৱাহাটী গুৱাহাটীতে থাকে আৰু পঢ়ি আছে ইউ।
দুইজন মানে তুমি।
অ আমি দাদা মই দাদা আৰু মই আৰু বেলেগ নাই তোমাৰ।
অ মই অকলে অকলে আছোঁ মানে সোনিয়ে চব, অ অকলে অকলে মোৰ অকলে এজনে এজনে
অ অলপ অলপ লৰচৰ তুমি অলপ লৰচৰ কৰি দিবা তোমাৰ আকৌ কথা কথা বুজি পোৱা নাই কি কলা, অ পাইছো পাইছো এতিয়া পাইছো
অ মই কৈছো অকলে মই অকল
অকলে হলে আৰু নিজৰ মনৰ ইচ্ছ মোৰো বা এখন কাইলে পৰৌ নহ‌য় আৰু মই ভাবো আৰু এতিয়া
অ অকলো মানে এইটো মানে সৰু টাইমত অলপ ভ কিবা লাগে আৰু মান ভাল লাগে কি মানে অকল হলে মানে চব বস্তু নিজে অকলে পায় খাওঁ দুৰৰ কা পোৰ বিলাকৰ তাৰ পিছত ডাঙৰ হলে গম পাই আৰু অকল থাকিলে বিয়া হয় অলপমান কিয় কাৰণ তুমি দাদা ভন্তি থাকিলে অলমান কিবা হৈ যানা সহজ হৈ যায় মানে তুমি ঘৰ চুৱাত যেনেকে তুমি দাদা ভণ্টি থাকিল তুমি অ দুইজনে মানে কাম বোৰ ভাগ কৰি ল'বা যেনেকে কিবা কামবোৰ আছে যিনি আধা তুমি কৰিলে আধা দাদা কৰিলে ঘৰত আৰু পেচাখন লাগিলে আধা তুমি দিলি আধা দাদা দিলি নহলে কিবা আৰ্জেণ্ট কাম আহিল যে মাক-দেউতাক চাবা লাগিল তেতিয়া আধা আধা মিলি ভাগি থাকিল লেকিন অকলে থাকিলে মানে চববোৰ নিজৰ আহি যায় না ইটো মানে চব নিজে কৰা হৈ যায় আৰু।
এইটো এনেকুৱা নহয় মানু মোৰ ক্ষেত্ৰত এনেকুৱা হা নাই মান মই গাই মই কৰিবলৈ নাই মানে দাদাকে কৰিব দিও আৰু ঘত এঘাম্বৰ আজিকালি এনেকুৱা হৈছে মানে এতিয়ে এনেকুৱা হৈছে মানে দাদাই যেতিয়াৰ পৰা গুৱাহাটীলৈ গ'ল মোৰ মানে গোটেই কাম বোৰ মইয়ে কৰিব লগাৰ দৰে হৈছে। সেইটো এতিয়া
উম, সটো মানে যেনেক উম, এজন অ', অ', যেনেকা এজন গ'ল এজন থাকিলে এজন কৰিলা এনে এনেককা আৰু মানে যেনে মই ত বাহিৰত আছো মা দেউতা অকলেকে অকলে আছে তেতিয়া চাহাবাগে কোনেও নাই এইটোৱে আৰু জাষ্ট ভাবি থাকো ন যেয়া কুনি চাই আছে কেনে আছে তাই তো আৰু ভাবিছ থা হৈ যায় যেনেকা দাদা থাকিলে নহলে ভন্টি থাকিলে এন্ত চাবা পাৰিলে এটোয়া আৰু। অকলে থাকিলে এতিয়াও মানে কিবা না কিবা অ, কষ্ট থাকে অক - অকলে থাকিলে মানে। দাদা ভণ্টি থাকিলে অলপ সহজ হৈ যায় কথা পাতিবকে থাকিলে মানে কিবা প্ৰব্লেম হলে কথা পাতিব পাৰা তুমি যেনেকে চব কথা মা দেউতো ক'ব নোৱাৰা ন। কিবা ন কিবা কথা ব নে দাদা ভণ্টি থাকিলে কব পাৰা না যেনেকা তোমাৰ উম, দাদা ভণ্টি কিবা প্ৰব্লেম তুমি কব পাৰা, এনেকা হৈছে। কি কৰিম ম এনেক সুধিব পাৰা তুমি এইটো আৰু এইটো আৰু এনেক
মানে মানে এটা চিন্তা থাকে আৰু অকলশৰীয়া হ'লে আৰু তুমি যিখিনি কলা তাৰ পৰা বুজিব পাৰিলো মানে মানে ঘৰত কেনেকুৱা হৈ আছে মানে কেনেকে দৰে চলি আছে বা ভাত পানী মাহত খা-খা সময় মানে খেলা খন চিন্তা থাকে আৰু মানে এতিয়া মানে এনেকুৱা আমাৰ দাদা - দাদাই মানে কেতিয়াবা উম কিবা এটা অ, কথা মায়ে ক'ব লগা হ'লে মায় সিটো ডাইৰেক্ট মাক ক'ব নোৱাৰে বা কিবা কৰিব নোৱাৰে ন। এতিয়া আৰু মোক ক'বলৈ দে সেনেকুৱা আৰু চলি আছে আৰু এনেদৰে। মানে আৰু দাদা আৰু ভাইটি দাদা ভাইটি থাকিলে এইটো ভাল আৰু মানে কি। তুমি - তুমি কিবা এটা কৰিবা ন তোমাৰ মানে তোমাৰ দাদা বা তোমাৰ ভাইটি তোমাৰ লগত থাকে আৰু এনে ম মই ভাবো মই পাইছো মানে। স চ
অ, সেইটো মানে তুমি আহ দাদা ভণ্টি থাকিলে মান দাদা - দাদা ভণ্টি কনে থাকিলে মানে তুমি ত এ মিলিজ দ থাকা হৈ যায় মে কিবা তুমি কিবা কবাত ভাজ থাকিছা। তুমি এন্তক সহায় কৰি দিবা আৰু যেনকা কিবা লাগা তোমাৰ যেন তুমি বাৰত গল কিবা হল এন্তে আহি যাব আৰু কথাকে এনেকা তুমি এনেকা থাকিলা মন পিত কি তুমি বাৰত গ'ল তুমি কিবা হ'ল। তুমি মা - দেউতাক কেনেকা ফোন কৰিমন্ত এন্তে পৰিস্থান হব এন্তে কেনেকাে আহিব এনেকা থাকা হয় ন। কিন্তু তুমি দাদা ভণ্টি থাকিলে তুমি এন্তক কব পাৰা এহেতোটো আহিব পাৰা এনেকা হৈ যায় আৰু।
উম, এইটো ঠিক কলা। এনেকুৱা মই নিজে পোৱা কথা মানে অ, কেতিয়াবা তুমি ক'বাত ফুৰিবলৈ গলা। গাড়ী লৈ গলা ধৰি লোৱা তোমাৰ পেট্ৰল শেষ হল তোমাৰ লগত পইচা নাই তেতিয়া আৰু তোমাক তোমাৰটো কিছুমান কিছুমান লগে বাৰু দেই মই নেদে বুলি নকও ময়ও পাও। কি কিছুমানৰ মানে কেনেকুৱা সেয়া তাতো সেইখিনি দামত পইচা নাথাকে তেতিয়া তুমি - তুমি দাদাটোক ফোন কৰিলা বা ভাইটিটোক ফোন কৰিলা সি তোমাক ক'বাৰ পৰা নহয় ক'ব পৰা এৰেঞ্জ কৰি দিব আৰু পইচাটো এনেকুৱা ধৰণৰ হয় আৰু মই পাইছো আৰু নিজে। এনেকুৱা আৰু তোমাৰ তাৰমানে বিপদ টাইমত তোমাৰ প পোৱা আৰু মোৰ মতে আৰু মই পাওঁ আৰু এনেকুৱা।
উম সেইটোৱে আৰু বিপদৰ টাইমত তুমি ঘৰ মানুহ বিলাকে কাম আহে ন লেকিন ঘৰৰ মানুহ গৈ মানে মা - দেউতাত অলপমান খোৱাদ মানে থাকে না কি উমাৰ কলৰ অলপমান ডাঙৰ হৈ আছে এতিয়া অলপমান পৰিচা পৰিচানিত দিলে ভাল নালাগে মানে অলপ ক বজন বিলাকো ভাল নাথাকে এনেকা। কিবা লাগে ন অলপ মন ভিতৰত। দাদা বোন থাকিলে অলপ মান ভা - ভাল লাগে আৰু মানে কথা পাতিব।
চাইডত আহিবা নেকি মানে তোমাৰ কিবা এটা আৱাজ আহি আছে আৰু বেলেগ আৱাজ এটা।
অ এতা এতিয়া শুনি পাইছা?
অঁ নাই, পাইছোঁ পাইছোঁ পাইছোঁ পাইছোঁ ঠিক আছে।
অ সেইটো মানে তুমি যেনেকা দাদা, ভণ্টি থাকিলে তুমি অলপ খৰচ পাই যা অলপ কথা পাতিব কাৰণে সেইটো মানে। মা, দেউতাক যোনটো কব নোৱাৰা মা, দাদা ভণ্টিক কৈ দে, এইটো আৰু মানে অলপ সহজ থাকে আৰু মানে অলপ। দাদা, ভন্টি নহলে কোনোবা থাকিলে ঘৰৰ মানুহৰ মা - দেউতাৰ চাব পাৰি অলপ বা নিজৰ কাৰ অলপমান সেইয়াই
আ মানে কেনেকুৱা আৰু তোমাৰ মানে বহুত ধৰণৰ আৰু অসুবিধা হয় আৰু মানে তুমি যেনেকুৱা কলা তুমি অ অকলশৰীয়া আৰু ঘৰৰ মানে তোমাৰ আৰু এনেকুৱা তুমি অ মোক ফোন কৰি এইটো আৰু তুমি কাৰো দ্বাৰা তুমি তল তে কেতিয়াবা তোমাৰ মা বা দেউতাৰে কোনোবা এজনৰ বেমাৰ হ'ল বা দুয়ো জনৰে বেমাৰ হল তুমিতো ঘৰ বেমাৰটোৰ কথা গম পাব লাগিল বা তোমাক মা - দেউতাক ক'ব পৰা অৱস্থাত নাই আৰু পা পাছে আও মানে কিছুমান এনেকুৱা থাকে ন মা - দেউতাই ক'বলৈ আমাক দু ও পাই আৰু মানে চলো ইমান টেনশনত আছে এইটো কৈ কিনে আমি আৰু দিগদাৰ দিব পাৰোঁ, তেনেকুৱা মানে তেতিয়া তোমাৰ দাদা বা ভ ভণ্টি থাকি য়া তুমি তলত মাৰ এনেকুৱা হৈছে বেয়া বৰ বা জলডি আহ বা অলপ টকা পঠাই দে সেনেকুৱা কথা বিলাক ন। ন এইটো তোমাৰ মই মানে অকলশৰীয়া হলে আৰু এইবোৰ ক্ষেত্ৰত আৰু দিগদাৰ আৰু অলপ।
এইটো মানে সৰু তমে চব হয় আৰু উম যেনেকা অকল থাকিলে আমি থাকিম ভাল থাকিম এনেকা সৰু টাইমততো দে ভালে। তেতিয়া আস্তে তুমি আস্তে আস্তে ডাঙৰ হৈলে ত গম পাব আৰু অকলে থাকিলে অলপমান কষ্ট হয়। তুমি অ থাকিব লাগে এজনত ও অ দুজনৰ দাদা ভণ্টি বান থাকিব লাগে আও জানো।
মানে এইটো তুমি যে ক'লা এতিয়া অকলশৰীয়া হলে ভালে, এইটো কথা কিন্তু মইও ভাবো ভাবো আৰু মানে কি মই যদি অকলশৰীয়া হলোঁ হয় মই যি বস্তু লাগে তালে পালো হয় বা যি খোজো তাকে পালো হয় বা আমাৰ মানে কি মোৰ সদাই মনৰ কথা পূৰণ কৰিলে হয় আৰু বা এতিয়া দাদা আছে কাৰণে দুয়োকে সমানে দিব লগা হয় বা মানে মই যিটো খুজো সেইটো নাপওঁ মই এতিয়াও ভাবো কিন্তু সেইটো।
অ সেইটো মই সেইটোৱে আৰু মানে দাদা, ভণ্টি থাকাবিলাকে এইটোৱে ভাবে আৰু মই অকলে থাকিলে দাদা নাথাকিলে চব বস্তু মই পাইলে হয় এনেকা আহ চব চব খা খাৱ দ মই খাব পাৰিলো হয়, চব কিবা বস্তুবিলাক নতুন - নতুন পালে হয় মই এনেকা। লেকিন আছতে তুমি ভা ভা অলপ ভালকে ভাবিলে যেনেকা তুমি চব বস্তু চাই পেলাই ভাবিলেটো ভাবে আৰু মানে দাদা থাকিলে অলপ ভাল থাকে আৰু অ। দাদা - ভণ্টি থাকিলে আৰু ভাল হৈ যায় আৰু পিছে।
আৰু এনেকুৱা এটা আৰু এনেকুৱা এটা হয় ব মানে সৰু মইতো সৰু ন ঘৰৰ মানে এনেকুৱা হব পাই যিবোৰ পুৰণা বস্তু হয় মানে দাদাই চলাটো পিন্ধিলে পুৰনা হল মোক দিলে বা চাইকেলখন চলালে, চাইকেলখন পুৰনা হল মোক দিলে, বা মোবাইলতটো চলালে মোবাইল টো পুৰনা হল মোক দিলে, সেনেকুৱা ধৰণৰ হয়ে আৰু এনেকুৱা ভাবে মানে কি হি যদি নহলে বা মই ডাঙৰ হলোঁ হয় মইয়ে পালোঁ হয় সব নতুন বস্তু মানে এনেকুৱা ভাব এটা মোৰ মানে আহে আৰু মানে মই। বেলেগৰ টো আহে নাহে মই নাজানো বাৰু।
অ ঠিকে আছে, এইটোয়ে আৰু মানে তুমি যি কৈছা এইটোয়োৱে আৰু মানে। ব বেলেগে ভাবে না তেনেকা মানে এ মই পুৰণা বস্তু পালে দাদাৰ পুৰণা স্কুলৰ কাপোৰ পালো, কিতাপ ফোন পাল এনেকা আৰু লেকিন তুমি যেনেকা পুৰণা ফোনে পালা কিন্তু তুমি মানে আ বা যেনেকা আহ খুব পুৰনা বস্তু বিলাকো পালে, লেকিণ মানে তুমি দাদা লগৰ মানে অলপ কথা পাতিব পাৰে ভাল লাগে, এইটোৱে আৰু।
হয় মানে কিছুমান এনেকুৱা কথা ৰাখি আৰু তুমি যিটো মা দেউতাৰ লগত পাতিব নোৱাৰা মানে সেইটো মই কিন্তু দাদা বা আমাৰ মোৰ দাদা বাৰু মোৰ নিজা দাদা এটা আছে বা আমাৰ ব দাদা এটা আছে সেই তাৰ লগতো বাৰু মোৰ মানে বডিং টো ভাল আৰু মানে মানে ফ্ৰেণ্ডৰ দৰে আৰু আমি দুয়ে। মানে মোৰ নিজৰ দাদাকে সেইটো দাদাৰ লগত মোৰ মানে ভাল আৰু তাৰ মানে চব কথা খোলা খুলি কে ক'ব পাৰো বা আমাৰ কথাবোৰ আৰু ভালদৰে আলো চনা কৰিব পাৰো আৰু মানে, তুমি যেনে লগ বন্ধুৰ লগত আমি চব কথাটো লাজ নহোৱা কয় বা কিবা নক কথা পাতো ন, মানে চব কথা আলোচনা কৰো ঠিক সেইটোতে মই সেয়াৰ লগতো পাৰো আৰু আমি দাদা মানে সিয়াৰ লগতো ভ মই নিজৰ দাদাৰ লগতো মই পাৰো বাৰু সেইবোৰ কথা আলোচনা কৰো। আৰু তুমি কিবা এটা বিপদত পৰিছা তুমি লগৰ লগ মা দেউতাক ক'ব নোৱাৰা ন, মানে কিবা এটা বহুত চিন্তাত পৰি যায় মা দেউতাই বা, ‌তুমি দাদাক ফোন কৰিলা তোমাক কিবা নহয় কিবা এটা মোক, তাৰমানে মই সেনেকৱা পাইছো আৰু মোক মানে কিবা নহয় কিবা এটা আৰু সি তাৰ মানে হেইৰি দেই আৰু চলিউচন দিয়ে আৰু মানে মোক।
ঠিক আছে দে বন্ধু তোমাৰ কথা পাতি ভাল লাগিল, কেতিয়া বা কথা পাতিম, অ দে।
এ অ কেতিয়াবা বেলেগ, নাপাতিম আৰু।